অ শুনি আছো
হেল্ল
হেল্ল শুনি আছা নে
অ শুনিছো শুনিছো তুমি কাপোৰ
অ শুনা পাইছো পাইছো
অ কি কৰি আছা
অ মই তোমাৰ এইয়া চাহ অকনমান খাই উঠিছিলো তুমি কি কৰিছা
অ মইয়ো এইয়া চাহ তাহ খাই মেলি ধুনীয়াকে বহিছো আৰু বাকী খবৰ খবৰ খাতি ভাল
খবৰ খাতি ভালেই বাৰু অ তোমাৰ ভাল নহয়
অ ভালেই ভালেই
অ অ
তাকে বোলো বহুত দিন হ'ল তোমাৰ লগত ফোন চোন কৰা নাই আজি বোলো এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতো বুলি ফোন কৰিলো মানে
অ ভালে কৰিলা বাৰু তাকে কি বিষয় বা
উম তোমাৰ আমি এতিয়া কথা পাতিব লোৱা বিষয়টো এনেধৰণৰ হব মানে এতিয়া তুমি চাবাচোন আগৰ দিনৰ যিবোৰ খেল আছিল যে সেই খেলবিলাকৰ তুলনাত আজিকালিৰ দিনৰ যি মোবাইল ফোনৰ মানে তোমাৰ যি মোবাইল গেমিং মানে সেই গেমিং মানে বহুত বেয়া হৈ গৈছে মানে বুজি পাইছা মানে সেই আগৰ দিনত খেল আৰু মোবাইল গেমিঙৰ ওপৰত মানে যি পাৰ্থক্য সেইটোকে মানে আমি পাতো বুলি ভাবিছো কেনে হব বাৰু বিষয়টো
অ অ বেয়া নহয় বেয়া নহয় ভালেই হ'ব
হয় হয় মানে এতিয়া তুমি চাবলৈ গ'লে কি হয় তোমাৰ আগৰ দিনৰ কথা মই প্ৰথমতে কৈ লৈছো দেই তোমাৰ আগৰ দিনত কি আছিলে তোমাৰ খেল খেলা ধুলা সমূহ আছিলে তোমাৰ ফুটবল খেল ক্ৰিকেট তাৰপিছত কাবাডী মানে তেনে ধৰণৰ খেলবোৰ আছিলে হয়নে আৰু তেনে ধৰণৰ খেলবোৰ মানে খেলা হৈছিল ক'ত আমাৰ পথাৰত হওক তোমাৰ মানুহৰ ঘৰত মানে ডাঙৰ চোতালত হওক তেনেদৰে মানে স্থানত মানে আৰু খেলপথাৰ তেনেকুৱাত মানে খেলা হৈছিলে
হয় হয়
তাৰ ফলত কি হৈছিলে আমাৰ তাৰ ফলত আমি এতিয়া তুমি ধৰি লোৱা ফুটবলটোকে খেলিছো যেনিবা দেই ফুটবলটো খেলাৰ লগে লগে আমি ফুটবল টো লৈ যেনেদৰে মানে দৌৰি আছো দৌৰি আছো দৌৰাৰ ফলত কি হৈছে আমাৰ শৰীৰটো মানে তোমাৰ ভাল হৈছে আচলতে শৰীৰটো ভালে থাকিব
হয় হয় সেইটো হয় হয়
মানে আগৰ দিনৰ খেলৰ খে খেলসমূহে মানে তোমাৰ শৰীৰ হওক তোমাৰ মন হওক মানে আগৰ দিনততো খেলিবলে গ'লে মানে একদম মনতটো পুৰা ফূৰ্তি লাগি যায় আও তুমি চাগে অনুভৱ কৰিছাই চাগে কথাটো হয় হয় কিন্তু এতিয়া আ আগৰ দিনৰ খেলৰ তুলনাত আজিকালি দিনৰ খেলবোৰ বহুত মানে বেলেগ হৈ গ'ল মোবাইলৰ যুগ হৈ গ'ল মানে আচলতে যি আধুনিকতাৰ মানে প্ৰভাৱ যি পৰিছে সেই তাৰ ফলতে আজিকালি মানে যি সৰু সৰু ল'ৰা ছোৱালী হওক তাৰপিছত যি নতুন প্ৰজন্ম মানে তেওঁলোক মানে তোমাৰ মোবাইলত মানে বেছি আসক্ত হৈ গৈছে আজিকালি
হয় অঁ
তুমি অঁ তুমি এতিয়া চাবলে গ'লে তুমি আজিকালিৰ দিনত অ প্ৰতিটো মানে প্ৰতি ঘৰৰ মানুহতে মানে তোমাৰ মোবাইল মানে থাকেই হয় নহয়
হয় অ
তেওঁলোকে কি কৰে তোমাৰ এনেকে ফ্ৰী ফায়াৰ হওক পাবজি হওক মানে তেনেকে ধৰণৰ মানে খেলবোৰ খেলে তাৰ ফলত কি হৈছে তাৰ ফলত তোমাৰ চকু বেয়া হৈ গৈছে হয় নহয় তা-পা শৰীৰটো মানে তোমাৰ মানে নষ্ট হৈছে তুমি যেতিয়া এখন বিচনাত যেতিয়া তুমি একেৰাহে শুই শুই যদি ৰাতিপুৱাৰ পৰা গধূলিলেকে যদি আ-ই, গেম খেলি থাকা তেতিয়া তোমাৰ কেনেকুৱা হব, হয়, নহয় গোটেই শৰীৰটো তোমাৰ মানে একদম বেয়া হৈ যাব আৰু তুমি আগৰ দিনৰ খেলবোৰ সেইকাৰণে ভাল আছিল মানে তোমাৰ যেতিয়া আগৰ দিনৰ খেলবোৰ খেলিবলে মানে ওলাই যোৱা হয় ফূৰ্তিৰ লগতে মানে তোমাৰ একদম মানে মজা লাগি যায় আও গাটো আৰু শৰীৰটো বহুত ভালে থাকে বুজিছা আৰু এই এটা কথা তুমি লক্ষ্য কৰি কৰিছা নাই জানো কিন্তু চাবাচোন তুমি আজিকালিৰ দিনৰ কি হয় এই কিছুমান মানুহে কিছুমান সৰু সৰু ল'ৰা ছোৱালীয়ে কি কৰে গম পোৱা নে মাক দেউতাকৰ বেংকৰ একাউণ্টৰ পৰা মানে গোটেই পইচা উৰাই দিয়া কথাটো তুমি শুনিছা নাই বাৰু
মই শুনা পাইছো পাইছো অ
অ সেইটো আচলতে কি হয় গম পোৱা নাই এই মোবাইলত মানে কিছুমান এনেকুৱা হেৰি থাকে গেম থাকে দেই এই ইউন' হওক মানে ৰামি হওক তেনেকুৱা ধৰণৰ গেম থাকে তা-পা ল'ৰা ছোৱালীবোৰেনো মানে ইমান ভালদৰে তো কথাবোৰ বুজি নাপায় তেওঁলোকে কি কৰে তেওঁলোকে কি কৰে একদম মানে গেমত পইচা লগালে মানে আহ পইচা পাম বুলি ভাবে আকৌ নতুবা তোমাৰ ফ্ৰী ফায়াৰ হওক পাবজি হওক সেইবিলাকত এই ডায়মণ্ড পাম বুলি মানে তোমাৰ টপ হেৰি মাৰি দিয়ে একদম পইচ পইছা চইছা মাৰি দিয়ে তা-পা সেহেঁতত তো বুজি নাপায় পইচা দিবলৈ দেখুৱাই থাকে টিপি থাকে টিপি থাকে পইচা গৈ থাকে গৈ থাকে তাৰ পিছত মানে একদম বা মাক দেউতাকৰ বেংকৰ একাউণ্ট মানে খালী হৈ গুচি যায়
অ হয় হয়
এদিন মানে আমাৰ খুৰাৰ ঘৰৰ ল'ৰাটো সিও এনেকে মানে উৰাই দিলে তাৰ পিছত এদিন তাক একদম বাপেকেও পূৰা উৰাই ঘূৰাই পিটি আছে তাৰপিছত যেত তেতিয়া মই মানে ৰাস্তাইদি যাওঁতে দেখিলো কি হৈছে হেঁতৰ ঘৰত তা-পা বাপ বাপেকে কৈছে যে ই এনেকুৱা তেনেকুৱা কৰিছে মই ভাবিছো তেতিয়া যে এতিয়া সেইবোৰৰ ফলত কিমান লোকচান হৈছে বাৰু হয় নে।
হয় হয় অঁ'
সেই কথাবোৰ আচলতে মন দিব লাগে আৰু তুমি এতিয়া চাবাচোন আজিকালি সৰু, সৰু, ল'ৰা, ছোৱালীবোৰে কি কৰে একদম মোবাইলতটো লৈ পেলাই গেম খেলি থাকিব আৰু। মানে যি আগৰ দিনত কি হয় আমাৰ মানে ডাঙৰ মানুহ এজন আহিলে যেনিবা তোমাৰ ঘৰলে আলহী এজন আহিলে আলহীজনক একদম ধুনীয়াকে সেৱা শুশ্ৰূষা কৰোঁ। কিন্তু আজিকালিৰ দিনৰ ল'ৰা ছোৱালীয়ে গেমৰ মানে প্ৰকোপত একো বুজিয়ে নাপায়, কি কৰিব লাগে। কম। পাইছা নাই একদম গেমটোত যেন একদম সোমাই যাব সেহঁত মোবাইলটোত সোমাই যাব তেনেকুৱা নিচিনা হৈ থাকে। আৰু যি এতিয়া মানে তোমাৰ আলহী যি আহে, আলহীকতো একদম তোমাৰ সেৱা শুশ্ৰূষা কৰিব লাগে কাৰণ কয়ে নহয় অত অতিথি দেৱো ভৱ বুলি কয় নহয় হয় নে নহয় বাৰু। অঁ, সেইবোৰ কথা আচলতে আমি মানে ভাবি, চিন্তি চাব লাগে।
লাগে, লাগে অঁ'।
বাকী তোমাৰ ইয়াৰ ওপৰত অলপ মতামত দিয়াচোন বাৰু।
অঁ তাকে তুমি যিখিনি কথা কোৱা সেইখিনি আচলতে বহুত গুৰুত্বপূৰ্ণ কথা কৈছা। কাৰ কাৰণ এইটো এটা বহুত গুৰুত্বপূৰ্ণ বিষয় এতিয়া আজিকালি আমাৰ সমাজত মানে এটা ডাঙৰ পৰিৱৰ্তন হোৱা হৈছে যে, এ, আগতে আমি কি কৰো আগতে তোমাৰ স্কুল শেষ হোৱাৰ পিছত ল'ৰা ছোৱালী বোৰে এ, পথাৰ বোৱে তোমাৰ ফুটবল হওক ক্ৰিকেট হওক কাবাডী ভলীবল, তেনে ধৰণৰ আদি খেল কি ছিল কিন্তু আহ আৰু সেই খেলবোৰে তোমাক কিব মনোৰঞ্জনেই নিদিছিল সেইবিলাকে তোমাক কি মাৰ যি শৰীৰটো সুস্থ কৰি ৰাখিছিল বা এ যি মানে বন্ধুত্ব এটা গঢ়ি তুলিছিল আৰু যি দলীয় ভাৱে কাম কৰা যি অভ্যাসটো মানে কয় যে টিম ৱৰ্ক বুলি সেই সেই মানে অভ্যাসটো আমাৰ গঢ়ি তুলিছিল।
হয় হয়।
অঁ কিন্তু বৰ্তমান সময়ত মোবাইল ফোনত- যি মানে সহজে উপলব্ধ হোৱা কিছুমান এ গেম আছে মানে যিবোৰ যুৱ যুৱক যুৱতী আৰু শিশুসকলে মানে পথাৰ খেলাৰ, খেলৰ স, সলনি যোনসমূহ খেলে তোমাৰ। তুমি যেনেকৈ ক'লা ফ্ৰী ফায় হওক, বিজিমাই, পাবজি, কল অফ ডিউটি। তেনেকুৱা আদি খেলবোৰ খেলিম সদায় আহে আজিকালি নৱপ্ৰজন্ম আছে তেওঁলোকে ভাল পায় মানে।
হয়, হয়, অঁ'।
ইয়াৰ ফলত যি বাহিৰত খেল খেলাৰ অভ্যাস মানে এ ক্ৰমান্বয়ে কমি কমি আহি আছে। আৰু আজিকালি- প্ৰায় বাহিৰত গৈ খেলা যিটো মানে উন্মাদ আছিলে, সেই উন্মাদটো নাইকিয়া হৈ হৈ গৈ আছে।
নাইকিয়া হৈ গৈছে, হয়।
আৰু তোমাৰ এ, ক'বলৈ যদি চাওঁ কিন্তু মোবাইল গেমৰ, গেমিঙৰ কিছ কিছুমান ভাল দিশো আছে কাৰণ এতিয়া তুমি চাবা অঁ, মানে তুমি অঁহ যদি সীমিত পৰিমানে গেম যদি খেলা। মোবাইল গেমিং তেতিয়া তোমাৰ মনতটো মানে অলপ সতেজ হৈ থাকে তুমি ধৰা। বহুত অ' তুমি ধৰা অলপমান তোমাৰ চিন্তা হৈ আছিলে বা। তুমি অলপ কামৰ পৰা, কামৰ প্ৰেছাৰত আছিলা তেতিয়লে তুমি অলপ সময় মোবাইল গেমিং কৰা তোমাৰ মনতটো অলপ ফ্ৰে হয়। তেনেকুৱাও হয়।
উম।
আৰু যদি চাবলৈ যাওঁ তোমাৰ যি সিদ্ধান্ত লোৱাৰ দক্ষতা বা তোমাৰ চকুৰ যি সম মানে চকুৰ যি পাৱাৰ সেই মানে ফকাচ কৰা যি ক্ষমতাটো সেই- মানে সেইবিলাকক বৃদ্ধি কৰে কাৰণ চাবা তোমাৰ- তেতিয়া মোবাইল গেমিং এটা কৰি থকা হয়। কিমান বস্তু আমি ফকাচ কৰিবলগীয়া হয় কিমান বস্তু মানে- গুৰুত্ব দিব, সেইসমূহে আচলতে আমাৰ ব্ৰেইনটোত অলপ মানে অ মানে ভাল মানে ভাল এটা প্ৰভাৱো পেলাই। সেইখিনিত আৰু আজিকালি মানে বৰ্তমান সময়ত তোমাৰ যি ই ই স্পৰ্টচৰ ব্যৱহাৰ মানে ব্যৱস্থা আছে। সেই স্পটচৰ তোমাৰ বহুতে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা অ অংশগ্ৰহণ কৰিব পাৰে। বা তেওঁলোকে- উম কিন্তু মানে উপাৰ্জনো মানে কৰিব পাৰে সে তাৰ পৰা।
হয় হয়। অ
অ', কাৰণ তোমাৰ এতিয়া বহুতো টুৰ্ণামেণ্ট হৈ থাকে, মানে ধৰা ফ্ৰী ফায়াৰ, পাবজি সেইবিলাকৰ কৰ্চটো চলিয়ে থাকে। আৰু এইবিলাক যোগেদি এ' কিমান মানে তোমাৰ লৰা ছোৱালীহ'হক মানে তেওঁলোকে মানে ভাল কাম কৰি আছে বা সেইবিলাকত নিজৰ নাম উজ্বলাইছে সেই ক্ষেত্ৰত- যদি ক'বলৈ একো নাই মানে মোবাইল গেৰ গেমিঙৰ কিছুমান ভাল দিশো আছে। কিন্তু অ কিন্তু আহ- আহ এইজি মোবাইল গেমিঙৰ মানে সেই মানে গেম খেলাৰ যিটো তেওঁলোকৰ নিচা সেইটো মানে সেইটো যদি তেওঁলোকৰ এটা নিচালৈ পৰিৱৰ্তন হয়। তেতিয়া ই মানে এটা ডাঙৰ সমস্যাৰ সৃষ্টি কৰে। এতিয়া বহুত বহু কি উ মানে বহুতো ত, দেখা যায়। যে আমাৰ শিক্ষাৰ্থী বিলাকে ঘন্টাৰ পিছত ঘন্টা তেওঁলোকে মোবাইলত গেম খেলে বা আহ যাৰ ফলত তেওঁলোকে পঢ়া, শনাত মন দিব নোৱাৰা হয় বা টোপনি কম হয়। বা মানে বহুত আৰু আজিকালি প্ৰায়ে দেখা যায় যে তেওঁলোকৰ যি চকুৰ সমস্যা বা মূৰৰ বিষ সেই দুটা বস্তু বিশেষকে আজিকালি প্ৰায় লক্ষ্য মানে লক্ষ্য কৰা দেখা যায়। কিছুমান শিশুৱে এতিয়া। পৰিয়ালৰ সৈতে মানে সময় কটোৱা, মানে নকটোৱাই হ'ল, এতিয়া এ তেওঁ ঘৰৰ মানুহৰ লগত কথাই নাপাতে ভালদৰে তাৰ ফলত কিবা অ তাৰ ফলত কি হয় তেওঁলোকৰ যিটো ব্যৱহাৰ মানে ডাঙৰক ব্যৱহাৰ কৰা সেই যি বস্তুটো নাইকিয়া হৈ হৈ গৈ আছে। কাৰণ তেওঁলোকে ঘৰৰ মানুহখিনিৰ লগত যদি ভালদৰে কথা বতৰা নাপাতে তেতিয়া কি হব। হয় নে নহয়?
হয় হয়। অ একদম তুমি এতিয়া যিখিনি কথা কলা বহুত গুৰুত্বপূৰ্ণ কথা কলা বাৰু
হয় হয়।
মানে এতিয়া আমি এটাই কথা বুজিব পাৰো। যে মানে মোবাইল গেমিঙৰ মানে ভাল লক্ষ্য লক্ষ্যণো আছে আৰু বেয়া লক্ষ্যণো আছে। কাৰণ তোমাৰ পৰা মই বহু, অ', তোমাৰ পৰা মই নজনা কথা কেইটামান শিকিব পাৰিলো আকৌ আজি দেই। যেনে ধৰে এইবোৰ যে ইউ অ' কি ক'লা এইবোৰ মানে গেম খেলি যে মানে পইচা হ'ব পাৰি যে। কি কি? অ' হয়, হয়, সেইটো সেইটো মই তোমাৰ পৰা জানিব পাৰিলো ভাল হ'ল বাৰু। মানে কথাটো সেইটোৱে। আমি যদি বস্তুটো যদি ভালদৰে ব্যৱহাৰ কৰো, তে- তিয়া আমাৰ বাবে ভাল। মানে তোমাৰ এটা উপাৰ্জনৰ উৎস হিচাপে আমি কাম কৰিব- পাৰিম তেতিয়া হয় নহয়। কিন্তু আজিকালি কি হয় ল'ৰা- ছোৱালীবো মোৰ একদম মানে মোবাইলটোত- গেম মানে ইমানেই খেলে ইমানেই মানে মোবাইলৰ প্ৰতি আসক্ত হৈ গেমৰ প্ৰতি আসক্ত হৈ মানে ইমানেই খেলে। তাৰ ফলত, এই টকা পইচাই উৰুৱাই হওক মানে টকা পইচা নষ্ট কৰাই হওক বা- আঁহ তোমাৰ এতিয়া এটা কথা তুমি লক্ষ্য কৰিছা নাই জানো সৰু সৰু ল'ৰা-ছোৱালী বোৰে আজিকালি- একদম চশমা ল'বলগীয়া হৈ গৈছেগে আকৌ। উমঁ সেইটো- কিয় হৈছে সেইটো আচলতে মোবাইলৰ বেছি মানে হেৰিয়াৰ কাৰণে আছে আচলতে- অ' অ', তুমি যে কৈছিলা সেই কথাটো মানে গেম খেলিলে মানে তোমাৰ- আহ মনটো মানে ফাৰষ্ট্ৰ হয়। সেইটো কিন্তু ভাল- কথা কৈছা, সেইটো সঁচা কথা কৈছা, কিন্তু হলেও মানে তুমি যেতিয়া তুমি এটা কথা চাবাচোন- অ তুমি গেমটো যেতিয়া- খেলা তুমি একদম পুৰা মন দি খেলি থাকিবা কাৰণ কোনফালেদি এনিমিনেট এইটোৱে মানে তোমাক মাৰিব- তুমি গম নাপাবা নহয় হয় নহয়। সেই- তেতিয়া মানে তুমি চকু কেইটা নজপোৱাকে এনি টাইমটো সেই হেৰিয়াত এ- টিনখনতো চাই থাকিবা তাৰ ফলত তোমাৰ চকুত প্ৰভাৱ পৰিব নে নাই, তোমাৰ চকুৰ মানে অ যি শক্তি মানে দৃষ্টি শক্তি মানে একদম নোহোৱা হৈ যোৱা নিচিনা হৈ যাব। আৰু মোবাইলৰ পৰা যিটো ৰশ্মি ওলাই সেইটোতো অ এনেও মানে চকুৰ কাৰণে ইমান এটা ভাল নহয়।
নহয়', নহয়', অ',।
অ অ তাৰ সেইবাবে মানে আমি কথাবোৰ ভালদৰে বুজি পাব লাগে। আৰু সৰু সৰু ল'ৰা- ছোৱালীবোৰকো মানে বুজাব লাগে। এ মন ভাল লাগিব নে মানে অলপ- সময় এ তোমাৰ আঁহ দহ মিনিট হওঁক বিশ মিনিট হওঁক কিবা এটা খেলিছে। বা কিবা এটা চাইছে সেইটো একো নহয়, কিন্তু দিনে ৰাতিয়ে যদি সেইটোতে যদি- সোমাই থাকে আঁহ তেতিয়া মানে বেয়া হ'ব আৰু কাৰণ সেইটো মানে যেনে ধৰ এই এইবোৰ- তোমাৰ নিচা জাতীয় বস্তু খালে যেনেকুৱা হয় এই গেমটোয়ে মানুহ মানে মানুহক কেনেকুৱা কৰি দিয়া আৰু। আচলতে নিচা কৰি দিয়ে একদম। এই কথাবোৰ আচলতে আমি এ মানে বুজি- পোৱাটো উচিত আৰু বুজিছা। হয় হয় সেইবাবে আমি নিয়মিত ভাৱে মানে- অলপ মানে পৰিমানেহে আমি মোবাইলত মানে গেমিং টো কৰিব লাগে। কাৰণ তাৰ পৰা অলপ মনোৰঞ্জন হয় সেইটো নোহোৱা নহয় সেইটো ফালৰ পৰা অলপ ভাল লাগে বাৰু।
হয়', হয়',।
হয় হয় তুমি আজি যিমানখিনি তোমাৰ লগত কথা পাতিলো ভালেই লাগিল বাৰু। তাকে আজিলৈ হ'ব দিয়া, কাইলে আকৌ বেলেগ এটা বিষয়ত কথা পাতিম।
হয়', হয়', নিশ্চয় হ'ব দিয়া।
উমঁ হ'ব দিয়া।